হেল্ল' উ হেল্ল' এই এনে আছো এনে ঘৰতে কিনো কৰি থাকিবা হাঁ হাঁ নাই খোৱা নাই আমাৰ অকমান দেৰিকে।
বাকি বিছাকনোৱা হিয়া
খবৰ খাতি ভালেই আৰু ভালে বোয়া মাজতে অ ভাত পানী খালি।
ভাত পানী খালো
অ খবৰ খাতি কি তোৰ?
ভালেই বাৰু
অঁ দে
এই কেইদিনান আগতে আহিছিলা কেৰেলাৰ পৰা কেনেকুৱা পালা ডেনজৰেনটো
ট্ৰেইনৰ যানিতো ট্ৰেইনৰ যানিতো ভালেই ভালেই পাইছো বৰ্তমান মানে কি বুলি ক'বা।
তাতে আহোতে ত অসুবিধা হৈছিল নেকি?
আহোতে এনেকুৱা অসুবিধা নাই বাৰু খোৱা বোৱাতো হয় অকমান এই বাথৰুম কেইটা অকমান অসুবিধা হয় বেলেগ আৰু নাই এনেকুৱা অসুবিধা
আচলতে ঠাইবোৰ কেনেকুৱা আছিলে কেৰেলাত
এ কি কৈছে?
তাতে ঠাইবোৰ কেনেকুৱা আছিল
সেইবোৰ ভালেই আৰু চাবলগীয়া পাহাৰীয়া এৰিয়া আপোনাৰ ভালেই আৰু চাবলগীয়া জেগা আছে তাতো চাব পাৰিব
আহ ভাবিছিলো ময়ো যাম বুলি এপামান সেই সেইফালে
অ আছে অ পাৰিব আপুনি যাব তাত চাব লাগে
খ খোৱা বস্তু বিলাক কেনেকুৱা খাদ্য
খাদ্য মানি খোৱা বস্তু বিলাক ভালে হ'ব তাৰ আপুনি খোৱা বোৱাতটো ভালেই বাৰু তাত অ অসমতকৈও খোৱা বোৱটো বেলেগ তাত আৰু
মই যেনেকে ভাতটো পাই তাত মেইনলি কি পোৱা যায়।
ত এইটো চাম্বা নেকি কিবা বুলি কয়। নে চাম্বা এনেকে কিবা কয় অ সেইটোৱে নতুন নতুন বস্তু ওলাই কিবা হে হে।
তাত খোৱা বস্তু দাম কেনেকুৱা হয়
দাম দামটো অকণমান বেছি বাৰু ইয়াতকৈ,
অ।
অ।
বাকী কেতিয়া আহিলে আপুনি,
হলে মোৰ এমাহ মান হলে,
তাৰ পৰিৱেশটো এতিয়া ইয়াত কেনেকে পাইছে,
তাত কি বুলি কম আৰু এটা তাত অকমান গৰমতটো বেছি এয়াত অলপমান ঠাণ্ডা পাইছো অ বৰষুণ চৰষুণ পাইছো তাতো ঠাণ্ডাই বাৰু জেগা কিছুমান লৈ লও গৰমো আছে ঠাণ্ডাও আছে। কি বুলি ক'ব আৰু কবলৈ,
ওচৰত আছিল নে মাজত আছিল,
হে হে,
তাত এনে সাগৰৰ ওচৰত আছিলে নে মাজত আছিলে,
নাই মই প্ৰথমতে সাগৰ ওচৰতে আছিলো তাৰপিছত, মানে বেলেগ এটা চাইডত গ, গুচি গ'লো অকমান তাতকৈ দৰত,
তাৰ পৰা কোম্পানীৰ কামবিলাক ভাল নাই,
কোম্পানী কাম,
অ।
ভালে আছে আৰু পইচাটো বেছি আপোনাৰ।
শুনা মানে কি মই কোম্পানী কামটো ভাল বুলিয়ে শুনিছোঁ। পে
ভালেই আৰু পইচাটো বেছি তাত আৰু সেইটোৱে,
বাকী থকা খোৱা অসুবিধাটো ভালনে?
উম থকাতটো ভাল পাব আপুনি খোৱা বোৱাতো ভালেই বাৰু, কি আপুনি যাম বুলি ভাবিছে নেকি?
হয় মই চাইছিলো এবাৰ ট্ৰী কৰি কিনে যদি যাওঁ। ব যাম এবাৰ।
অ পাৰে আপুনি যাব ঘোৰাকে যাব পাৰে জেগা চাব পাৰিব।
তাত আমাৰ অসমৰ পৰা গ'লে কিমান দিন মান লাগে বাৰু তাত গৈ পোৱালৈ।
তাত আপোনাৰ তিনিদিন ধৰক আৰু।
যাওঁতে ঠাইবিলাক চাই যাওঁতে কেনেকুৱা পৰিৱেশ মানে কেনেকুৱা পৰিৱেশ বিলাক কেনেকুৱা ঠাই ঠাই।
ঠাইবিলাক আ ঠাইবিলাক আপোনাৰ। কি বুলি কব এ ৰেলত গলে ইমান পোৱা যায় ইমান মনত নাই এনেকে ভালকে। ভালে আৰু এনেকে পাহাৰ এৰিয়া দেখিছো যাওঁতে এনেকে সাগৰ। এনেকে আৰু।
মানে কি আপুনি ট্ৰেইনত যাওঁতে শুই গৈছিল নেকি একো দেখা নাপালো যে,
অ এই এইটোয়ে শুই গৈছ তিনদিন কষ্ট আপোনাৰ যোৱা কৰা এনে খুৱাবও নাই শুইয়ে গৈ আছো আৰু কি কব।
কাৰোবাৰ লগত গৈছিলে নে ঘৰৰ মানুহৰ লগত গৈছিল।
নাই মই অকলেই গৈছিলো বাৰু,
আপোনাৰ সাহস আছিল দেই কিন্তু অকলে গৈছিলে ইমান দূৰলৈ।
বাৰ
বাকি এতিয়া। কাম কেনেকুৱা চলিছে তাত বাৰু, হেল্ল' নেটৱৰ্ক বেয়াছে নেকি বাও আপোনাৰ হেল্ল' আপোনাৰ কি নেটৱৰ্কটো বেয়া আছে নেকি অলপ
নেটৱৰ্কতটো অকমান নেটৱৰ্ক টো এইটো সাইদে অলপ বেয়া।
অ মানে কি পাহাৰে চাহাৰে আছে নেকি আপুনি?
হেল্ল' এই নাই লগৰ এটা তাৰ লগত অকমান কথা বতৰা পাতিলো মানে সেইকাৰণে কওকচোন বাৰু
নেটৱৰ্ক অসুবিধা হ'লে মানে কথা পতাই অসুবিধা হয় ন
অ এ নাই লগৰ এটা আহিছিলে কিবা ফাল্টো কৰিছিলে মানে সেইকাৰণে।
অঁ
অঁ অঁ কবচোন বাৰু কি কৈ আছিলে?
সুধিছিলো আপুনি এতিয়া অসমৰ কোনখিনিত আছে?
অসমৰ এতিয়া মই মেঘালয় মেঘ। হ উচৰে পাছৰে আছো কালি
অ মেঘালয় বহুত ভাল জাগা আছিল।
অ চাবলেগে আছে। চটো যাব আপুনি বাৰু ক'ত আছে এতিয়া। উ
মই আছো এতিয়া ঘৰৰ ওচৰতে আছো।
অ মানে কাম চাম কৰা নাই নেকি আপুনি?
কাম চাম মানে কৰোঁ মাজে সময়ে। তেতিয়া আজি কাম নাই দেও বাৰ যে তাতে
অ এইকাৰনে ব কবচোন বাৰু অ হ'ব বাৰু হ'ব দিয়ক নহলে।
নাই আপুনি কিবা অসুবিধা পাইছে নেকি বাও কথা ফোন কৰোঁতে
নাই নাই কিয় অসুবিধা পাম বাৰু হ
অ আপোনালোকৰ তাতে এনেকে গছ গছনিবিলাক আছে নে নাই? পাহাৰে আছে।
উ গছ গছনি থাকিব কিয় নাথাকে পাহাৰৰ আপোনাৰ পাহাৰেই আৰু পাহাৰত গছ গছনি আছে আপোনাৰ কিয় নাথাকিব।
অ আমাৰ ওচৰতে হাইৱে আছে গাড়ী চাড়ী গৈ আছে চাই আছো মই তেতিয়া পৰা। বাৰু আপোনি চাইকেল চলাই ভাল পায় নে বেয়া পায়।
হে হে? কি কৈছে?
বেয়া পায়।
চাইকেল নাই বাৰু বেয়া নাপাওঁ ভালে পাওঁ।
চাইকেল চলাব লাগে চাইকেল চলালে মানে ভৰিৰ তেজ চলাচলটো ভাল হৈ থাকে। আজিকালি বাইক চলোৱা বেছি হৈছে। বাইক চলোৱা টোও মানুহে নিজৰ স্বাস্থ্যৰ প্ৰতি তো ধ্যান দিব লাগে। মানে কাম চাম কৰিব লাগে। আপোনাৰ ওচৰত আপোনাৰ ঘৰৰ ওচৰত কিবা নদী চদী আছে নেকি?
এনেকে নদী, পুখুৰী আছে পুখুৰী দুটা আছে। দূৰত আছে। আপোনাৰ সোণাই বুলি কয় সোণাই আছে আপোনাৰ দূৰত।
অ তাতে ওচৰত ঘৰ- ঘৰৰ ওচৰতে পুখুৰী আছে নে? নে দূৰত আছে?
ওচৰতে পুখুৰী আপোনাৰ।
মাছ। অনি ঘৰৰ নিজৰ নে নে? এনেকুৱা কোনোবা বেলেগৰ?
আপোনাৰ এই হেৰি বুলি কয় এইটো ৰাইজৰ পুখুৰী বুলি কয় আপোনাৰ চবৰে আৰু।
তাতে মাছ দিছে নাই এইবাৰ?
মাছ দিছে বাৰু এইবাৰ।
অ। পাও চবৰে ঘৰে ঘৰে। তুলি লৈ যায় আপোনাৰ। চবৰে আপোনা- গাওঁখনৰ।
নাই গাঁওখনৰ একতাটো আছে ন এতিয়াও?
অ' অ' আছে বাৰু।
অ' তাতে গোটেইবিলাক হিন্দু মানুহে আছে নে? তাত গোটেই বিলাক আপোনাৰ হিন্দু মানুহে আছেনে?
অ' গতে আপোনাৰ হিন্দুৱে ইয়াত।
অ'। আৰু। বাকী আপোনাৰ ভালে নহয় ন?
অ' ভালেই।
দিয়ক। মই চাগে যাম আপোনালোকৰ সেইফালে কেতিয়াবা ফুৰিব কাৰণে। তেতিয়াহ'লে আপোনাক ফোন কৰিম চাগে মই পাছ গলে। এতিয়া যিহেতু তু আপুনি দূৰত আছে মই দূৰত আছো আপুনি বেলেগ কিবা একো কাম নকৰে নহয় ন এতিয়া?
কাম নাই বাৰু এতিয়া।
বেলেগ কিবা কাম পালে। আপোনাক ফোন কৰিম।
অ কৰিব আৰু দিয়ক নহলে।
তথাপিও আপোনাৰ লগত কথা পাতি ভাল লাগিল।
অহ।
মাজে সময়ে ফোন কৰিব নহলে এনেকে কেতিয়াবা সময় পালে।
হ'ব দিয়ক বাৰু।
অ
অ দিয়ক হব দিয়ক নহ'লে ঠে